অ, এনে আছো দিয়া।
কাম বন কৰি আজৰি হ'ল এ অ', অ', ভাত পানি?
ভাত পানী খালো দুপৰীয়া খালো দছটা চাৰে দচটা মান বজাতে খালো। অ'।
কিহৰ লগত খালা কিহৰ লগত খালা বোলো?
দালি আলু কঠাল গুটি তাৰপিছত আলু চৰাইবিন ভাজি। তাৰপিছ আৰু কালি ৰাতি মাছ অনা আছিল যে তাকে ফ্ৰাই কৰি তাকে এপিচ এপিচ কে খাইছো আৰু।
অ', আহ কালি আলহী লৈ অনা মাছ মানে ৰখিলে?
অ', ৰখিলে ৰাতি থৈ দিছিলো ফ্ৰিজতে তাৰপিছত এনে অলপ তেলতে ফ্ৰাই কৰিবলে তেনেকে খালো আৰু ভাজি চাজি নবনালো আৰু মানে।
অ', অ'।
তুমি কিহেৰে খালা?
মই এয়া মগু দালি ঘৰৰ পৰা সিদিনাখন আনিছিলে। সেই মগু দালি তোমাৰ মগু দালিয়ে কঁঠাল গুটিয়ে হেৰি এওঁলোকৰ কাৰণে বইল কৰি ললো।
উম।
তাৰপাছত সে বইল কৰিবলৈ তেল মাৰি পেলাই দিলোঁ আৰু তাৰপিছত ভাত কেৰেলা আলু ভাতকেৰেলা আলু আৰু বুট তিয়াই থৈ দিছিলোঁ সেয়া ভাজিলো। তাৰপিছত তোমাৰ মোচন অ', ভাল লাগিছে মুচন্দৰি পাট আ আকৌ এই বঙালী ধ মেমেন্ধু বুলি যে কয়।
উম, উম, উম, উম।
মেমেন্ধো মুচন্দই আৰু তোমাৰ এই বুত কেইটামান বাকলি বখলিয়াই ললো। সেইকেইটা আকৌ চাটনি বনালো। আৰু জলকীয়া অলপ দি পেলাই মই এনে অকণমান অকমান নাম মাত্ৰ হে খাও আৰু বেছি খাব নোৱাৰো মুখখনৰ পৰা।
অ', অ', অ'।
সেয়া দি খালো আৰু এসাঁজে খালো মানে গোটৰ কাম কৰি আছো যে সেই দুবাৰ খাব সময় নহ'ল।
অ', এতিয়া আজৰি হৈছে নে?
অ', এতিয়া আজৰি আৰু।
অ', মই বোলো বিজিয়ে আছে নেকি আজি ব্যস্ত হৈ আ আছে চাগে ক'ৰবাত আৰু
আছিলোয়ে দিয়া কামতে। ৰাইজৰ কাম নকৰিলেও নহয়। এটা দায়িত্বত আছো যেতিয়া সেইটোৱে আকৌ আমি হেমাহি কৰিলে আকৌ অফিচৰ পৰা গালি দিব আমাক কামোৰ দিব। দেতৰ দেতৰ আগত কৰি শেষ কৰিব নোৱাৰিলে।
অ' দহ তাৰিখে দিছে এতিয়া মানে আমাৰ যে লাহৰিঘাটত গমেই পোৱা নাই গম পাইছা।
অ'।
খবৰ দিয়াই নাই গম পোৱাই নাই। বোলে তাকে আজিও ফোন কৰিব লাগিব মই কালি পৰহি মানে যাম চাগে গ'লে কৈ আহিম গৈ বোলো কোনোবা কৰিলেও কৰক নকৰিলেও নাই।
নকৰিলেও নাই অ', নিজে খবৰটো লোৱাটো ভাল সেইটোৱে। তাৰপিছত কাইলৈতো মিটিঙৰ কথা আছিল নহ'ব মিটিং ন?
অ', তাকে মই চবকে সুধিছো ফোন কৰি কৰি। হ'বনে নহয় হ'বনে নহয় তাৰপিছত তোমা লোকৰ ট্ৰেইনিং হোৱা নাই নেকি?
না, নাই নাই হোৱা নাই, মাতা নাই নহয়। বৌ আৰু বৰ্ণালী হৈ আছে।
অ' দুজন দুজন, দুজন দুজনকে মাতিছে।
অ' দুজন দুজন মানে এলফাবেট মিলাই মাতিছে। এৰ পৰা এইছলৈ মাতিছে বোলে প্ৰথম ৰাউণ্ডত।
হ। অ', অ', অ' ম ভাবিছোঁ গোটেইবিলাক একেলগে পইছে নেকি চাৰিজনো বোলো।
নাই নাই নাই।
অ' কেইদিননো, তিনদিন নে?
তিনদিন, তিনদিন।
কেতিয়া পৰা হৈ আছে?
যোৱাকালি পৰা হৈছে।
আজি হ'লে দুদিন হ'ব। কালি তিনদিন নহ'লে নহ'ব চাগে ন?
ন দুজন নহ'লে মিটিং কেনেকে হ'ব আকৌ। ন। সকলোৱে যিহেতু থকাটো বাধ্যতামূলক।
উ, উ।
বা এজন কিবা আকস্মিকতে কিবা হ'ল, হেজন নাহে বুলি ক'লে আমি কনচিডা কৰিব পাৰা যাই এজন নাই আৰু ন। কিন্তু দেখা দেখি দুজ জন নহ'লে মিটিংখন নহ'বই।
উ, উ। মই তাকে চবকে সুধিছোঁ ফোন কই কই হ'বনে, হ'বনে বুলি তাপিছত কৈ আছে যে কোনবা দুজনে বোলে আকৌ ট্ৰেইনিং কই আছে হয়। উদ্যমিতা আঁচনি নে কি, তাপাছত মই বোলো আ নহ'ব চাগে মিটিং পিছুৱাই দিব। নহ'লে শনিবাই আকৌ বোলো, শনিবাই দিয়া লগে লগে আ আকৌ তোমালোকও পৱে নেকি।
অ' হেই তেনেকুৱাকে হৈ যাব।
অ' এতিয়া যদি দুজন হৈছে ন বৌ আ কৌ বণালী বা হৈছে যদি আকৌ যদি তোমাৰ দুজন পৰে।
উ, মো নাই বাৰু।
তোমা মানুহজন অ'।
অ' মানুজন আছে।
সেইটো তোমাতেও টেনশ্যন নাই দে মানুহজনহে যাব ন।
অ', অ' সেইটোৱে, মানুহজনে যাব মই থাকিব পাৰিমতো।
অ', অ' মই ভাবিছোঁ তুমিও নেকি। বাই কৈছে আকৌ বুলি। মই বোলো ববিয়ে পোৱা, পোৱাই নাই দেখোন মানুহজনহে পাইছে আকৌ ন।
ম, মো, মই ট্ৰেইনত নাযাওঁ নহয়। কিন্তু জ্যোতিপ্ৰসাদ আছে, পল্লৱ আছে।
দুজন আছে ন। তিন, আমাৰ স্কুলৰ দুজন আছেই বাও।
উ।
অ' বাকী
তাকে। অ' বাকী কাম হৈছে আৰু। এই গোটৰ মানুহ আহি থাকে তা মাজে মাজে ৰেচ পালে এটা দুটা কাম কৰি লওঁ।
ঘৰলৈ আহেনে?
ঘৰলৈ আহিছে।
অ'।
উ নটা বজাত, তোমা সাতটা বজাতে আহিছে। সাতটা বজাত চাৰ্ভাৰ ডাউন। চাই, বয়সস্থ। নহয় নহয় বয়সস্থ মানুহ দুগৰাকী আহিলে, ত' সিহঁত ইয়াতে কোনোবা মিতিৰ আছে মি সিয় ঘত চাহ পানী খাই আকৌ আহিছে চাই দছটা মানত, তাছত ধুনীয়াকে হৈছে আৰু।
উ ইমান সোনকালে নহয় ৰাতিপুৱা, দছটামান বাজাত
সেইটো অফিচৰ লিংক সে, লিংকটোতো অফিচে খুলিব লাগিব অ', তেতিয়াহে হ'ব।
অ', আকৌ এইটো লিংকটোও খোলাৰ লগত লগ লগে অফিচতো পাব ন, দে মোবাইলতে অনলাইন কৰা নে নহয় মোবাইলত কৰা লগে লগে অফিচত পাবগৈ।
আমি মোবাইলত আপলোড দিওঁ, অফিছত আকৌ এপ্ৰুভ কৰে বস্তুটো।
অ'।
তেতিয়াহে এটা এটা চাবমিট হয়, আৰু তাৰ পৰা লিংকটো নুখুলিলে সাতটা আঠতাতে নহ'ব নহয়।
উম, এই তুমি ইস্কুল নাহিলে মানুহ হে ইস্কুললৈ আহ সে, হে আচাৰ্যজনী নাই মাষ্টৰনীজনী নাই নেকি গোটৰ কাম কৰে
গোটৰ কাম কৰা বাইদেউ গৰাকী অহা নাই নে বুলি কয় বোলে
অ', নৱদ, হৈ হলিডে স্কুলৰ
অ', মানে ঘৰত নাহে আৰু স্কুলত থাকিব বুলি জানে যে। সেই ইস্কুলতে মানে ডকুমেন্ট দিবলৈ যায় আৰু। হৈছে কৰি, হেৰিটামান হ'ল বাৰু আঠটামান হৈছে গৌ মোৰ ত্ৰিশটা নহয় এতিয়া সৰহ খিনিয়ে আছে গোটেইখিনি মানুহ আহা হয় এতিয়া ভাল আছিলে। আপলোড দিব লাগিবো কেইটা
অ'।
সকলোৱে পথাৰৰ, পথাৰৰ কাম যে মানুহ সেই নহ'লে আহিলে হয় দিয়া
অ', অ', নহয় ইমান সোনকালে দিছে যে ডেটটো দহ তাৰিখলৈ এতিয়া ত্ৰিশ জন হ'বগৈ জানো তেতিয়াল কৰি আজি ছয় তাৰিখ হলেই হ'ব দেখোন
হ'লে মানুহখিনি দে- দুদিন আৰু আজি সাত তাৰিখ।
আজি সাত তাৰিখ হ'লেই। অ', বেছি দিন নাই দেখোন।
নাই। মানুহ খিনি ফোনা-ফোনি কৰোঁ
অ', আজি তাৰ মানে মানুহ ফোন কৰিম, কৰি মানে কালি যাম, একেবাৰে মানে চাউল কেইটা লৈাই আনিম
অ', অ', আহিবা।
ফিংগাম্প হেয়া
উম, উম, দিবা, দিবা, এইটো দিবই লাগিব, সিহঁতে খবৰ নিদিয়া নিজে খবৰ- খাতি কৰিব লাগিব।
উম, এতিয়াহ'লে নাই নহয়, আমাৰ তাত একো হ'বয়ে নাই। এতিয়া আমি ইয়াত আহিছোঁ, এতিয়া যিকোনো কিবা কাম হ'লে তুমি যে কৰা নে?
অ', গম পোৱা তেতিয়া।
গম পোৱা পিছত আছত মই ফোন কৰিবলৈ সোধোঁ নহয়, আমাৰ তাত গমেই নলয়, মানে গমেই নাপায় আৰু
এতিয়া, ইয়াত আমি এতিয়া নকৰিলে আমাৰ অফিচৰ পৰা গালি দিব। আছে যিহেতু, পইচা যিয়ে নহও কম বেছি পৰিমাণ, দৰমহাৰ লগত কথা নাই, কাম লৈ হেনে নহয় কিন্তু ত' কামটোতো, দায়িত্বটো যদি দেতক শেষ কৰি নিদিওঁ
উম।
কামোৰ এটা দিব, গতিকে কৰি দিছোঁ আৰু, আৰু আমি নকৰিলে য ইমান খিনি গোটৰ মানুহ বঞ্চিত হয় আঁচনিৰ পৰা, কৰি দিয়াতোনো কি ডাঙৰ কথা কৈ দিছোঁ আৰু তাতে এতিয়া ইস্কুলো নাই, এনে, এনেহে আছো ন বন্ধই আৰু
উম। ভালে হৈছে।
উম, ই এই কে ৱাই চি বুজিছা এই কে ৱাই চি হৈ আছেটো।
অ', অ', অ'। তথাপিও আৰু খুলি ল দিয় আৰু ন, ভাল আৰু।
উম।
ছটা হলা।
আহ কোৱা নাই। এই কল মালভোগ কল আনিছিলে। সেই কলহে তোমাৰ এটা চাইডে নোৱাৰো এটা চাইডে হলেও খাইছো আৰু। সেইকেইদিন ভাত খাব নোৱাৰি দুৰ্বল, দুৰ্বল লাগি আছিল সেইকাৰণে। অকল আনিছিলে মানে মালভকলকে স, তাকে। অ, কিনি অনা নাই ৰ'বা এই দেউতাই ক'বা, কাৰবাৰ ঘৰৰ বোলে কাট দিছিলে সেয়াাহে এয়া সি আনিছিলে।
আহ, অ'।
তাকে এটা খালো এটা চাৰিদা কৰি, কৰি।
অ, কিনা এইবিলাক খাব নালাগে কিছুমান চাই ল'ব লাগে দিয়া, অ'।
সাৰ দি বোলে ডাঙৰ কৰাকেইটা খোৱা সেইকেইটা নোখোৱাই ভাল।
উম, ৰং এেইটা চাবাচোন ৰং এেইটা বেলেগ হয়।
অ, ৰং এটা বেলেগ হয় আকৌ ৰঙতে ধৰিব পাৰে।
অ, আমাৰ এতিয়া আনিছে, ঘৰৰ লাগিছে এই খেৰহি দি থৈ দিছে সোণা পাত যে শুনা পাৰ তাত ভিতৰত কল সোণাৰ পাত দি বাছত মানে এতিয়া গৰম নাছিল জানো তাৰপিছত খৰৰ ভিতৰতে সোমাই বলে থৈ দিছে মানে খেৰ এনে গৰম হয়য়ে। আজি তিনি-চাৰিদিনমান হৈছে। চোৱাই নাই পৰহি ইমান চাব লাগিব। আজি বৰষুণো দিলে যে আজি ঠাণ্ডা লাগিছিল। হয়।
অ'।
বাহেনেকে ধুনীয়া
উম। তোমাৰ চেনীখন এইটো কাটি থৈ দিলে ধুনীয়া পুৰত হৈ আছিল। সেই পুৰত চেনিকন গছতে পুৰত হৈছে আৰু সেই সাত, সাত চোৱা ভগা পিছতে তোমাক কাটি থৈ দিলে এতিয়া ধুনীয়া ৰং ৰঙি অপকি আছে বুজিছা। তাকে দেখিবই বৰ ধুনীয়া আৰু। খাৰ, খুৰ গেছ, চেছ নিদিয়াকে পকোৱা যায় এ পুৰা হালধীয়া হৈ আছে। চেনী কলে ডাঙৰ, ডাঙৰ গোটটো কিন্তু। পিঠা বনাই খাব ধুনীয়া হ'ব আটা দি বোলে
উম।
গছতে বগিছে একেবাৰে গছত পকা নাই মানে হেৰি পুৰা উ, মানে পুৰত হৈছে। পাছত সে খাদ থ দিয়াৰ কাৰণে এতিয়া ইমান ধুনীয়াকে হালধীয়া হয় পকি আহিছে দেখি সি মানে খাওঁ, খাওঁ লাগে। এনেকুৱা খাই চাগে
উম, এতিয়া ঘৰত পকাৰ কাৰণে কেনেকুৱা হালধীয়া আনে আৰু চাবা কিছুমান মে আনে যে ৰংটো মানে ৰংটো হালধীয়া যেনেকুৱা যে ৰঙা ই হালধীয়া ৰংটো যেনেকুৱা যে তেনেকে চাবাচোন এতিয়া ঘৰত পকোৱা কলৰ ৰংতটো কেনেকুৱা হয়ানে অলপ
কেনেকুৱা অ'। গেছ দি কটা, কেইটা গে, গেছ দি থোৱা যিকোনো বস্তু কল দে অ'। আমে হওক সেইবিলাক চব গমেই পোৱা যায়।
উম, ৰং কেইটা কেনেকুৱা?
দিয়া নহলে ৰাখিও দিয়া ন ৰুক্মিনী অ' দিয়া। দিয়া।